হেল্ল'
হেল্ল'
অ' শুনিছে শুনিছানে
অ' অ' শুনিছো শুনিছো
উম!
কি কৰিছা?
এয়া হেৰি মই টিভি চাই আছিলোঁ এতিয়া উঠি আহিছোঁ আৰু
অ' অ'
আপুনি কি কৰি আছে?
মই হেৰি কলকাত মানৰ বাকলি গুচাই আছো কৰবেমোম যায় সৰু পিঠা কেইটা মনে বনওঁ বুলি
আহ
কল নাখায় সিহঁতে ভাল নাপায় খ খাই তোমাল ভোক কল হলে এটা এটা খায় চেনী কল হলে নাখায় পেলাই দিম গৈ গৈ পেলাই কেতিয়াবা, কে পেলাই দিওঁ এতিয়া বোলো পিঠা দুটামান বনাই দি ধ উঠ খাব
পিঠা অ। কলপিঠা হেৰি কেনেকে বনাইছে ন কেনেকে বনাব?
কলপিঠাটো মানে সেই কলখিনি চালি লবা।
উম।
চালি লৈ পেলাই -
চালি হেৰিয়ত কি চালি মানে এই চালনীত? হুম।
অ চালনীত হেৰি চালনী এই চাউল চালা চালনী চাউল চালনতে চালি লবা নহলে মিক্সিতটো পিচি লব পাৰি আজিকালি মিক্সিতটো পিচিব পাৰি চালনী চালি ললেও হয় বা ফেনিকি ললেও কথা নাই কিবা এটা কৰি ললেই হ'ল আমি- সি হলে হব হলে ভাল আৰু তাৰপিছতে সে আগৰ যিটো আমাৰ মায়হঁতে বনাই সেইটো ষ্টাইলত বনাবলৈ হলে তুমি ভজা পিঠাগুৰি লব লাগে ভজা পিঠাগুৰি ভজা পিঠাগুৰিত- টোৱে ক'লে অকণমান তাতে নিমখ সানি দিব লাগে নিমখ দিব লাগে কিছুমানে মিঠা বেছিকৈ খালে চিন লব নালাগে যদি মিঠা বেছিকৈ খায় তেনেকে সানি পেলাই গোটেইখিনি সেই। কলপাত যে কলপাত কেইখনমান কাটি পেলাই গোটক লেল - লেল লেলাই থব লাগিল লেৰাল থলে ভাল আৰু মানে ফাটি নাযায় পিঠাটো বনোৱা সময়ত এই সৰু পাতকেইখন তেতিয়া লেলাই লেলাই থৈ পেলাই আনি এই কল কলও পিঠাগু়ৰ সানা মানে লাডুটো অকমান আ ল কলপাত খতে লৈ পেলাই ওপ দুৰ্জাত হে এটা ফালে মানে ঢাকি দিব পৰা কৰিব লাগে কলপাত খন তাৰপাছত মাত দি পেলাই কলপাত খনতে দি এটা। টা গাপ ঢাকি দি পেলাই অলপ মানে প্ৰেষ্ট কৰি দিব লাগে যাতে পাতল হয় ৰুটি এখনৰ সমান হৈ যায় বা নহ'লেও সৰু হ'লেও কথা নাই মানুহক
অঅঅ।
সৰু সলে কথা নাই তেনেকে সেই ক পেষ্ট কৰি দিয়াৰ পিছত পাতল হ'ব নহয় পাতল হ'ব লাগে আৰু। তেতিয়া সিজিব। তাৰপিছত এই টাৱাখন অকণ গৰম কৰি ল'ব লাগে তাৱা টাৱাই হওক কেৰাহিয়ে হওক য'তেই নবনোৱা। গৰম কৰি লব লাগে। দি। অলপ সময় ঢাকি দিব পাৰা নাঢাকিলেও হয় ঢাকি দিলে ভাল আৰু সোনকালে সিজে তাৰপিছতাতখন মানে একদম হেৰি হোৱালৈকে মচমচীয়া হোৱালৈকে পিঠাটো সেকি থাকিব পাৰে আৰু কেতিয়াবা দেও যায় কলপাতখন দে গলেও কথা নাই কিন্তু পিঠাটো দি যাব নালাগে আৰু তেনেকে বনাই পেলাই খালে ভাল লাগে খাই সেইটো সোৱাদটো কলপাতৰ গোন্ধ এটা আহে যে সেই সোৱাদটো ভাল লাগে তেনেকে কঁঠাল পিঠাও বনাব পাৰি কঁঠাল পিঠা ও সেই তেনেকে কঁঠাল খিনি চালি লৈ পেলাই
গুট কেইটা গুটি কেইটা উলিয়াই লব লাগিব তাৰপাছত চালিব লাগিব।
গোটটা গুটি উলিয়াই ল'ব লাগিব গুটি উলিয়াই চালি ল'ব লাগিব চালি পেলাই সেই মিহি হব নহয় যেতিয়া সেই পিঠাগু অলপমান সানি আৰু সেই কলপাতত দি কলপাতত দি বনোৱা পিঠাটো খাই ভাল লাগে সৰুতে আমি তেনেকেই খাইছিলো আগতে এতিয়াহে বেলেগ পদ্ধতি নালাগো এতিয়া হেৰি কৰিব প পিঠাগুড়ি তেনেকৈ কঁঠাল সানি লৈ পেলাই মানে মিক্সিত মাৰি কঁঠালখিনি মিক্সিত মাৰি পেলাই পিঠাগুড়ি সানি পাই অকণমান বেকিং দি উ ভল এটা বনাই পেলাই এই কুকাৰত দি পেলাইও খাব পাৰি মানে কেকৰ টাইপত কেক বনোৱা পদ্ধতিৰে বনাব পাৰি এতিয়াও মানে খাই ভাল লাগে আহ সেইটো ধৰা অকমান কোমল হৈ থাকে দুদিন মানলৈ খাব পাৰি আৰু। কলপাতত বনোৱাটো টান হৈ যায় যে থৈ দিব নোৱাৰি মানে থৈ দিলে খাই পিছত টান -টান লাগে টান বস্তুতটো চোবাবলৈ টানেই পোৱা হলো আজিকালি।
হেৰি কলৰ - কলৰো হে কেক বনাব পাৰি।
অ ক'লোৰো পাৰি ক কলৰো তেনেকে কল খিনি ফেটি লব লাগে আৰু যি কৰিয়ে নহক কল খিনি মিহি হব লাগে মিহি হোৱাৰ পিছত
উম।
পানী এ কেক বনাবলৈ হেৰি পিঠাগুৰি নহ'লেও হয় মানে।
আপুনি মবাইলটো ওকন ওচৰত ৰত লগচোন।
অ অ কেঁচা পিঠাগুৰি হলেই হলেও কথা নাই। কেক বনাবলৈ ভজা পিঠাগুৰি দৰকাৰ নাই ইমান এ সহজ আৰু আজিকালি সেই কলপাত বিচৰা কিবা। কৰা এইবিলাক নকৰে আৰু কেকেই বনাই থৈ দিয়ে মানুহে, খাবলৈ কিন্তু সোৱাদটো সেই পিঠাটোৰ কলপাতত বনোৱাটোহে বেছি ভাল লাগে খাই,
সেইটো হয় আৰু
উম!
ময়ো সেনেকৈ বনাব পাৰি নেকি আমৰ,
আমৰ অ আমৰো বনাব পাৰি আমৰ পিঠা মই বনাও বুলি ভাবিছিলোয় আম কেইটা খাই পেলালো পাহৰি থাকিলো কথাটো অ আম আমৰ পিঠাও বনাও আমৰ কেক সেই তেনেকে কেক জাতীয় পিঠাও কৰিব পাৰি চাগে হেৰি নহয় বনাই, পোৱা নাই বাৰও কিন্তু তেনেকে কলপাতত দিও বনাই খাব পাৰি চাগে। কাৰণ বস্তুতটো অকমান টেঙা, টেঙা লাগিব। চেনি অকমান দিলে ম, থঠোক হৈ যাব,
আহ! আৰু আমৰ এইয়া হেৰি যে এ মিল্কশ্বেক বনাইো খাব পাৰিম। মিল্ক শ্বেক মানে মেংগো শ্বেক,
উম! পাৰি সেয়া এই যি কৰিৈয়ে নোখোৱা আমটো আমৰ মতে আম আমেই খাব লাগে তুমি তাত কিবা মিষ্টিক খালে তাৰ গুণাগুণটো কমি যায় সেইকাৰণে মই ভাবো যি বস্তু যেনেকে প্ৰকৃতিয়ে দিছে তেনেকেই খাব লাগে। নহলেতো প্ৰকৃতিয়ে ইমান বিধে বিধে বস্তু নিদিলেইহেঁতেন যদি চব মিক্স কৰিয়ে খোৱাধ বিধে বিধে কিয় বিধে বিধে দিলেহেঁতেন একেবাৰে মিক্স কৰি ভগৱানে বনাইে দিলেহেঁতেন, আমি বেলেগ বেলেগকে খোৱাৰ কিবা এটা বেনিফিট আছে চাগে।
মোৰ যে কুটিটোৰ পৰাও কিবা বনাব পাৰি।
অ' মোৰ দি এ গম পাইছো কিন্তু, গোটৰ দিয়া নাই ইমান,
মুখ সচ বুলি কয় সেইটো মই কালি নে পৰহি ভিডিঅ' এটা মানে ইউটিউবৰ ইউটিউবটো চাই থাকোঁতে ভিডিঅ' এটটা দেখিছিলোঁ
অ' অ'
তটো মানে এয়া, গুটিটো মানে গলাই ৰ ৰ'দত শুকুৱাই পেলাই অ' তাৰ পিছত হেৰি ভিতৰত থকা গুটি টো উলিয়াব লাগে ভিতৰত আ এটা গুটি থাকে মৰ গুটিটোৰ ভিতৰত সেই গুটিটো শুকুৱাবলৈাগ সেইবতোু খুৱাই পেলাই তাৰ পাছত সেই সেই গুটিটোৰ এখন বাকলি থাকে বাকলিখন এৰুাই পাব লাগে
আহ আহ!
তাৰ ভিতৰত থকা যিখিনি অ মানে যিটো গুটি ওলাব মানে তিনি নম্বৰ গুটিটোৱা সেই গুটিটো হেৰি এই সিজাব লাগে সিজাই পেলাই, তাৰপিছত আকৌ এফালে, মানে, এ, সিজাই পেলাই, এনেকে থৈ দিব লাগে। তাৰপিছত এফালে এনেকে মছলা-চছলা এনেকে দি পেলাই। কিবা আমৰুখ নে কিবা, এনেকুৱা এটা মছলা আছে তাৰপিছত গৰম মছলা আৰু তাৰপিছত এইবিলাক জিৰা, জিৰা। অ', ধনীয়া, এইবিলাক। ধনীয়া পাউদাৰ, এইবিলাক দি পেলাই মানে, ভা ভাজিব লাগে ভাজি পেলাই অ', তাৰ পাছত সেইটো সেই আমৰ যিখিনি সিজাই লোৱা হৈছে সেইখিনি তাত দি দিব লাগে। মানে, কুটি। আৰু সেইখিনি কুটি-কুটি ল'ব লাগে। এ, আমাৰ সেই গুটিটো, মানে, একে ভিতৰত থাকা গুটিটো অলপ কুটি-কুটি সৰু সৰু দীঘলীয়া, দীঘলীয়া কৰি পেলাই ল'ব লাগে। তাৰপিছতে সিজাব লাগে। উম, তাৰপিছত
সেইখিনি হেৰি কৰিব লাগে। সেই ভাজি, ভাজি দিব লাগে। এই হেৰিঅত, এই মছলাখিনিত ভাজি দিব লাগে তেলত। তাৰপিছত ভাজি লৈ পেলাই হেৰি কৰি আকৌ, আকৌ শুকুৱাব লাগে। ভাজি, ভাজি দিয়া পিছতো শুকুৱাব লাগে। শুকুৱাই পেলাই তাৰ পিছত তিন দিন মানক কাৰণে শুকুৱাব লাগে তাৰপিছত শুকুৱাই পেলাই মানে হেৰি টেমাটোত ভৰাই থ'ব লাগে আৰু সেয়া বহুত দিনলৈ খাব পাৰি
আঁহ অ' মই সেইটো কৰি পোৱা নাই। ঊনৈছশহে
সেইটো এয়া হেৰি মানে নৰ্থ নৰ্থৰ মানুহখিনিয়ে কৰে বিশেষকৈ মানে নৰ্থ ইণ্ডিয়ান যিখিনি মহাৰাষ্ট্ৰ তাৰপিছত দিল্লী এনেকুৱা মানুহখিনি
উম!
সিহঁতে বেছিকৈ খায় সেইটো, আমাৰ অসমৰ মানুহে ইমান, সেইবিলাক নাখায়।
অ'
মই গমো পোৱা নাছিলো মই কালি নে পঢহিহে দেখিছো। সেইটো সেইটো যে সেইটোও খাব পাৰি মই ভাবি আছো। আমৰ বোলো অকল হেৰিটোহে খাই নে সুটিটো এনেই যায় বুলি ভাবি আছিলো। কিন্তু গোটতটো এনেই নাযায় আগতেটো কামত আহে
এইটোকে আমচুৰ পাউদাৰ কৰা নেকি
হাঁ
সেইটোকে আমচুৰ পাউদাৰ বুলি কয় নেকি
অঁ অঁ আমচুৰ পাউদাৰ অ আমচুৰ পাউদাৰতো দিব লাগে হ'বলা আমচুৰ পাউদাৰটো সেই মছলাখিনি দিবা দি দিব লাগে দি পেলাই সেয়া ভাজিব লাগে হেৰি ৰাখিছো দিয়ক এয়া মোক মানে হেৰি মায়ে কিবা পছন্দ কৰিছিলে
অঁ অঁ হ'ব দিয়া অঁ
ৰাখিছোঁ দিয়ক আপুনি পাটতি দিয়কচোন
উম উম